হেল্লৌ' হেল্লৌ'
অ' কি কৰিছ?
এ আছো এনেই, তই?
মইয়ো আছো আৰু এনেই, ভাত খালি?
অঁ ভাত খালো, অঁ। খালি।
খালো খালো।
কিহেৰে খালি?
এই তোৰ দালি, আলু পিটিকা। আৰু মাছ আছিলে, মাছ আছিলে। এই পানী হৈছে যে মানে জালত তোৰ মাছ লাগিছে।
অ' পানী হৈছে ন, প্ৰায় অঞ্চল বিলাকতে পানী হৈছে বানপানী পুৰা হৈছে। এতিয়া আমাৰ ফালেও পুৰা বানপানী। একদম ঘৰ দুৱাৰ উটুৱাই নিছে আপোনাৰ। অঁ' একদম বানপানী মানে ঘৰৰ আগত মানে গাচ-
আমি এটা কাম কৰিব পাৰি আকৌ।
হয় হয়, কওঁকচোন।
আমি ধৰি ল যোৱাবাৰ যে এনেকা আমি আমাৰ এন জি অ'ৰ ফালৰ পা আমি- সাহায্য প্ৰদান কৰিছিল যে, যিসকল মানে বানপীড়িত অঞ্চলৰ মানুহসকলক।
হয় হয়।
সেইদৰে মানে আমি এইবাৰো যদি অলপ- অধিক মাত্ৰাত যদি আমি সহায় কৰিব পাৰিলোহেঁতেন, মানে মানুহে সকাহ পালেহেঁতেন অলপ।
হয় হয়, মই এন জি অ' ফাল পা যোৱা বছৰ কম পৰিমানে সহায় কৰা হৈছিলে। তথা এইবাৰ এতিয়া আমি- মানে, এইবাৰ যিহেতু মানে বহুত এইবাৰ বহুত বেছি পৰিমানে বানপানী হৈছে হয়নে নহয়? হৰ খাবলে মানে, দিগদাৰ সময়- দা আছে খোৱা বোৱা পা ধৰি থকা সমস্যা আছে। আমি আমাৰ এন জি অ' ফালৰ অ' উটি গৈছে, আমি আমাৰ এন জি অৰ ফালৰ পৰা কিছুমান মানে খোৱা বস্তু সৰু-সুৰা খোৱা বস্তু। তাৰপিছত আপোনাৰ বিশুদ্ধ পানী বটল। এনেকে আৰু কিছুমান আপোনাৰ লাগতিয়াল দ-দৰৱ যিহেতু প্ৰাথমিক চিকিৎসাৰ কিছু কিছুমান দৰব।
হয় মানে ধৰি লওক দৈনন্দিন প্ৰয়োজনীয় মানে যিসমূহ বস্তু।
অ' দৈনন্দিন প্ৰয়োজনীয় যিখিনি সামগ্ৰী মানে আমি তেনেকুৱা অলপ সামগ্ৰী আমি প্ৰদান কৰিব পাৰো।
হয়।
এন জি অ'ৰ সকলো সদস্যই অ এন জি অ'ৰ সকলো সদ স্যই আলোচনা কৰি অতি সোনকালে তেওঁলোকক সাহায্য প্ৰদান কৰাটোকো বিষয়ে মানে ভালদৰে ভাবিব লাগিছিলে।
হয় হয় ভাবিব লাগিছিলে। আমাৰ এন জি অ'ৰো অলপ মানে টকা পইচা আছে। আৰু আমি ভাবিছো উম বিভিন্ন মানুহৰ পৰা আমি সহায় বিচাৰিম এন জি অ'ৰ ফালৰ পৰা। এই বানপীড়িত সকলৰ বাবে।
হয় হয়। আপোনাৰ হয় যোৱা বছৰৰ যোৱা বছৰৰ অলপ কেইটামান টকা জমা আছে মানে। বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হোৱা কেইটামান টকা জমা আছে। তাৰ উপৰিও আপোনাৰ অ' বিভিন্ন মানুহৰ মানে মানুহৰ পৰা সাহাৰ্য্য বিচাৰি আমি মানে তেওঁলোকৰ সাহায্যটো প্ৰদান কৰিব পাৰো, খোৱা বস স্তু আপোনাৰ পানী বটল দৈনন্দিন মানে লাগতিয়াল। দৰৱ, দ্ৰব্য পাতি।
হয় হয়।
আমি তেওঁলোকক সাহায্য প্ৰদান কৰিব। কৰা হয়, সকলো সদস্যই মানে মিলি আলোচনাটো অতি সোনকালে কৰিব লাগিছে।
আমি ইতিমধ্যে বিধায়ক মহোদয়ক কথাটো জনাইছিলো, আৰু তেখেতে মানে আমাক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে।
সহায় কৰিম বুলি কৈছে ন, যিহেতু স্থানীয় বিধায়ক মহোদয় আৰু আমাৰ স্থানীয় পঞ্চায়তৰ সভাপতি বা আন আন বিশিষ্ট ব্যক্তি সকলকো সুধি চাব পাৰি।
তেওঁলোকৰ কিছু সহায়ৰ হাত আগবঢ়ায়।
আমাৰ জিলাখন যিহেতু বা পানীত মানে ডুবি আছে। আৰু আমাৰ জিলাত প্ৰায় চাৰিটা। সমষ্টি আছে আৰু চাৰিটা সমষ্টিৰ চাৰিজন বিধায়কে আমাক সহায় কৰিম বুলি কথা দিছে।
হয় হয়। চাৰিজন বিধায়কে সহায় কৰিলে আমি যথেষ্ট পৰিমানে সকাহ পাম। যথেষ্ট পৰিমাণে যিহেতু সাহায্য আমাৰ ভাল হব।
হয়, আমি এতিয়া বিশেষকে গাঁও অঞ্চলবোৰত আমি সোমাই যাব লাগিব আৰু তাত যিসকল বানপিঢ়িত আহ, মানুহ আছে তেওঁলোকক আমি আমি কাইলৈৰ পৰা আমি কামটো আৰম্ভ কৰিব পাৰো।
কাইলৈৰ পৰা আমি কামটো আৰম্ভ কৰি দিব লাগিব, অতি সোনকালে মানে যিহেতু, তেওঁলোকৰ খোৱা-বোৱাৰ পৰা অতি সমস্যা আছে তেওঁলোকৰ খোৱা-বোৱা। আমি প্ৰধানকৈ অ, আমি প্ৰধানকৈ কিছুমান খোৱা সামগ্ৰী আৰু পানী বটল মানে। বিশুদ্ধ পানী তেওঁলোকক যোগান ধৰিব লাগে। অতি সোনকাল।
হয়- হয়- হয়।
আৰু আপোনাৰ সকলো মানুহ একেলগে থকাৰ বাবে কিছুমান বাসস্থান তৈয়াৰ কৰি দিব, তৈয়াৰ কৰি- কৰি দিব লাগিব। যিহেতু তেওঁলোকৰ ঘৰ দুৱাৰবোৰ পানীত উটি গৈছেই।
হয়- হয় এই শিবিৰৰ ব্যৱস্থা কৰিব লাগিব।
শিবিৰৰ আপোনাৰ ওখ মাথাউৰি, স্কুল, বিদ্যালয় আপোনাৰ এনেকুৱা নামঘৰ আদিত,
হয়।
শিবিৰৰ ব্যৱস্থা কৰি তাতে খোৱা বস্তু, বিশুদ্ধ দৰৱ, পানী বটল, আদিয়েই মানে প্ৰদান কৰিব লাগিছিল।
হয়, আমি ইতিমধ্যে বিধায়ক মহোদয়ৰ লগত এই কথা আৰু পাতিছো যে এ শিবিৰৰ ব্যৱস্থা কৰিব লাগে। আৰু তেওঁ আমাক এ আশ্বাস প্ৰদান কৰিছে। যে যিসমূহ বিদ্যালয় আছে এতিয়া যিহেতু গৰম বন্ধ বিদ্যালয়সমূহ বন্ধ আছে। তাত এতিয়া তেওঁলোকে শিবিৰৰ ব্যৱস্থা কৰিব পাৰিব। বা নামঘৰতো থকাৰ ব্যৱস্থা কৰা হৈছে, ইতিমধ্যে।
হয়- হয়। অতি সোনকালে, অতি সোনকালে কাম খিনি মানে কৰি আজৰি হব লাগে।
আমি ভাবিছো কাইলৈ আমি নটা বজাত, ৰাতিপুৱা নটা বজাত আমি ওলাম সকলো। আমাৰ এন জি অ' সকলো ব্যক্তি বা সকলো সদস্য ওলাব।
হয়- হয়।
আৰু আমি যিহেতু বাইক বা স্কুটি লৈ যাব পৰা হ'ব। জানো মানে বান পানী আছে যিহেতু।
নাই আপোনাৰ বাইক বা স্কুটি লৈ যাব পৰা নহব। আমি যিহেতু বহু বেছি পৰিমানে আপোনাৰ পানী, বিশুদ্ধ পানী নিব লাগিব। আৰু আপোনাৰ বহুত পৰিমানে খোৱা বস্তু নিব লাগিব। কাৰণ এখন জিলাতো প্ৰায় অঞ্চলবোৰে পানীত ডুবি আছে। আমি আকৌ আমি কেইজন মান ভাগ-ভাগ সকলোৱে বেলেগ বেলেগ ঠাইত যাব লাগিব। আমি সেইবাবে সৰু সুৰা আপোনাৰ সৰু সুৰা গাড়ী ব্যৱহাৰ কৰিব লাগিব।
হয়, এটা কাম কৰো আমি, আমি এখন এখন গাড়ী লম ধৰক গাড়ীত আমি আমাৰ প্ৰয়োজনীয় বস্তুখিনি লম। সেইখিনি লৈ পেলাই আমি ৰাস্তাই- ৰাস্তাই যাম। আৰু তাৰ পিছত আমি এ, তাৰ পৰা বস্তুসমূহ মানে লৈ পেলাই, আমি গাঁৱ মানে গাঁৱে, গাঁৱে সোমাই যাম। শিবিৰ সমূহত, আমি সোমাই যাম।
হয়।
আমি শিবিৰতে দিয়া ব্যৱস্থা, মানে আমি বস্তুসমূহ দিব পাৰিম।
হয়- হয়। শীৰ্ষহত
হয়, হয়। আমি ইতিমধ্যে শিবিৰ সময়ত যিসকল মানে ব্যক্তি আছে তেওঁলোকক তেওঁলোকক আমি জনাইছো কথাটো। আমি কাইলৈ হয়- হয়
হয়।
আৰু আমি ব্যক্তিসকলে জনাইছো কথাটো।
হয়। সকলো সকলো ব্যক্তিকে জনাই দিবা। হয়, কওঁক আমি সকলো ব্যক্তিকে জনাই দিবা আমি যাতে কাইলে অতি সোনকালে যাব পাৰিম।
হয়, হয়, আমি কাইলৈ পূৰা পুৱা ন বজাত ওলাম।
হয়।
আৰু আৰু ইতিমধ্যে আমি মানে বিভিন্ন ব্যক্তিকে আমি জনাইছো যে কেনেদৰে মানে বানপানীত হ'লে কেনেদৰে থাকিব লাগে। এইবোৰ সাপ বা এনেকুৱা পোক পতংগৰ পৰা কেনেকৈ বাচি থাকিব পাৰি। এই কথাসমূহ আমি জনোৱা হৈছে ইতিমধ্যে।
হয়, আপোনাৰ খোৱা সামগ্ৰীৰ উপৰিও, আপোনাৰ যিবোৰ বৰ্তমান পানী পানীত যিহে যিসকল লোকে মানে পানীত লাগিব বা আপোনাৰ পলসুৱা মাটি খজুৱতি বিভিন্ন ধৰণৰ মানে বেমাৰ আজাৰ হয়। আপোনাৰ পানী লগা জ্বৰ কাহ এনেকুৱা ধৰণৰ সাধাৰণ সাধাৰণ মানে প্ৰাথমিক চিকিৎসাৰ কিছুমান দ্ৰৱ চিকিৎসাৰ দ্ৰৱ আমি আমি তেওঁলোকক প্ৰদান কৰিব লাগিব।
প্ৰদান কৰিব লাগিব আৰু তেওঁলোকে আমাক জনাইছে যে তেওঁলোকৰ এটা মানে এটা সমস্যা হৈছে তেওঁলোকৰ খোৱা পানীৰ অভাৱ হৈছে বৰ্তমান।
হয়, হয়।
তেওঁলোকে খোৱা পানীৰ তেওঁলোকৰ যে আমি খোৱা পানীতো কাইলৈ যোগান ধৰিব পাৰো। তেওঁলোক যথেষ্ট মানে লাভৱান হ'ব।
হয়, হয়, আমি এটা কাম কৰিব লাগিব। আজি আমি ওচৰৰ এখন চৰকাৰী চিকিৎসালয়ত কিছুমান আপ আপোনাৰ প্ৰাথমিক চিকিৎসা দ্ৰৱ এনেকুৱা ঔষধৰ বিষয়ে আমি তেওঁলোকৰ পৰা যোগান পাম নেকি সুধি চাব লাগিব। যদি যোগান আমি ওচৰৰ প্ৰাথমিক চিকিৎসাৰ পৰা পাই যাওঁ।
ইতিমধ্যে আমি চৰকাৰী চৰকাৰী হস্পিতালত আমি কথাটো জনাইছো আৰু তেওঁলোকে তেওঁলোকে এইখিনি যোগান ধৰিম বুলি কৈছে।
যোগান ধৰিম বুলি হাত লৈছে ন, তেতিয়াহ'লে আমি অতি সোনকালে তেওঁলোকৰ পৰা প্ৰাথমিক চিকিৎসাৰ দ্ৰৱসমূহ আনি
হয়।
আজিয়ে যোগাৰ যোগান কৰি থ'ব লাগিব কাৰণ কাইলৈ আমি পুৱাই নটা বজাত যাব লাগিব। অ', আজি এই বস্তুখিনি মানে সামগ্ৰীসমূহ গোটাই মেলি আজৰি কৰি থ'ব লাগিব।
হয়, আমাৰ এন জি অ'ৰ যিটো অফিচ তাতে আমাৰ যিটো কাৰ্যালয় আছে আমি তাতে বস্তুসমূহ আজি আনি যোগান কৰি যোগান ধৰিম।
যোগান ধৰিব লাগিব হয়।
মানে জমা কৰি থম কাইলৈ আমি পুৱা ন বজাত সেইসমূহ লৈ গাওঁয়ে গাওঁয়ে সোমাই যাম।
গাওঁয়ে গাওঁয়ে সোমাম।
বাকী আমাৰ এন জি অ'ৰ সকলো সদস্যই কথাটো গম পাইছে নহয়।
হয়, ইতিমধ্যে জনোৱা হৈছে আমাৰ যিটো আমাৰ এটা গ্ৰুপ আছে ন। এই গ্ৰুপত আমি জনোৱা হৈছে কথাটো। তেওঁলোকে
আকৌ পুনৰ জনাই দিব কাইলৈ পুৱা নটা বজাত আমি ই
হয়, হয়, ওলাই যাম আৰু যিসকল সদস্য আছে তেওঁলোকে ব্যয়ক্তিগত ভাৱেও অলপ সহায় কৰিম বুলি কৈছে আমাক।
অ হয় হয় ব্যক্তিগতভাৱে আমিও যিমান পাৰো সহায় কৰিব লাগিব কাৰণ যিহেতু বৰ্তমান বহু সমস্যাত ব্যক্তিসকল ভুগি আছে বান বানপীড়িত লোক অ বহুত সমস্যাত ভুগি আছে অলপ হ'লেও আমি সাহায্য প্ৰদান কৰি আমি সমাধান কৰিব লাগিব হয়
আৰু এনে এতিয়া বৰ্তমান জনামতে যে পানীটো বাঢ়িহে আছে।
পানী বাঢ়িহে আছে হয় পানী কমা নাই।
কমা নাই
আপোনাৰ বিভিন্ন জীৱ জন্তুৰ বাবেও আপোনাৰ যি যিসকল যিবোৰ জীৱ জন্তুও বৰ্তমান খাদ্য খাব পৰা নাই খাদ্য মানে বিচাৰি পোৱা নাই তেওঁলোকৰ বাবেও আমি মানে গৰু ছাগলীৰ বাবে এনেকুৱা ধানৰ ভুচি তুঁহ যিটো তুঁহ গুৰি তেনেকুৱা আমি তুহগুৰি ব্যৱস্থা কৰিব পাৰো।
হয় এইটোও ভাল কথাই ভাবিছে আপুনি
অ কাৰণ অকল মানুহৰ কথাটো ভাবিলে নহব আমি জীৱ জন্তু সকল জীৱ জন্তু বিলাকৰ কথাও ভাবিব লাগিব গৰু ছাগলী ম'হ এনেকুৱা মানে এনেকুৱা জীৱ জন্তু বিলাক কৰ বাবে আমি যিটো ধানৰ পৰা ওলাই তুহগুৰি বা ভুচি
হয়
তাৰো আমি ব্যৱস্থা কৰিব পাৰো
হয় আমি এটা কাম কৰিম এই এই কামটো আমি কাইলৈৰ পৰা আমি আৰম্ভ কৰিম
হয় আমি প্ৰথম ব্যক্তিসকলক সাহায্য টো প্ৰদান কৰি তাৰ পিছত আমি জীৱ জন্তুৰ কথাও চিন্তা কৰিব লাগিম
হয় হয় আৰু আমাৰ এইটো এইটো এটা ভাল কাম সমাজৰ মানে এইটো এটা সমাজৰ বাবে এটা ভাল কাম যথেষ্ট
এটা এই এইবোৰ হৈছে সমাজ সেৱা মানুহে মানুহৰ মানুহে মানুহৰ বাবে চিন্তা কৰে এইবিলাককে সমাজ সেৱা বুলি কয় মানুহে মানুহৰ সহায় মানুহে মানুহৰ সহায় কৰিব লাগিব নতো কোনে কৰিব
হয় বাৰু এতিয়া আমাৰ এন জি অ' টে ইতিমধ্যে আমাৰ এন জি অ' টোৱে ইতিমধ্যে বহুতো ভাল ভাল পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত
হয় হয়
আমি আগতেও আগতো আমি এনেকে যথেষ্ট সহায় কৰিছো
অ আপুনি অতি সোনকালে সকলো সদস্যকে গোটাই আনি আপুনি চৰকাৰ কিছু কেইজনমান লোক চৰকাৰী চিকিৎসালয়লৈ পঠিয়াওক কেইজনমান আমি কেইজনমান যিহেতু খাদ্য সামগ্ৰী বজাৰ কৰিব লাগিব আমি খাদ্য সামগ্ৰী বজাৰ কৰিবলৈ কেইজনমান যাব লাগিব কেইজনৰ প্ৰাথমিক চিকিৎসাৰ পৰা চিকিৎসালয়ৰ পৰা দৰৱ আনিবলৈ যাব লাগিব আৰু দুজন মানে গাড়ী কেইখনমানৰ কথা পাতিবলৈ যাব লাগিব
আৰু এইসমূহৰ বিষয়ে আজি আজিয়ে আমি এইসমূহ কথা পাতিব লাগিব
এইসমূহ কথা পাতি আজিযে আমি আলোচনা কৰি, শেষ কৰি সমাপ্ত কৰি থব লাগিব। কাৰণ আমি কাইলৈ অতি সোনকালে যাবন কাইলে পুৱা নটা বজাতকৈ পাৰিলে অলপ আগতহে যাব লাগিব। কাইলে আপোনাৰ ন, দছ বজাত ন, দহ বজাত মানুহে পোৱা খাদ্যসমূহ পাই খায়ে। আমি পুৱ-পুৱ পোৱা, খাদ্য সমূহ খাব পৰাকৈ তেওঁলোকক খাদ্য সামগ্ৰীসমূহো যোগান ধৰিব লাগিব।
হয়, ধৰিব লাগিব।
হয়, আৰু ওচৰৰ বিভিন্ন এন জি অ' এ সহায়, এন জি অ' বিভিন্ন গ্ৰুপ বা মইনা পাৰিজাত এনেকুৱা সৰু, সুৰা মইনা পাৰিজাতে সহায় কৰিব নেকি আপুনি সুধি চাবচোন।
নাই, এই বিষয়ে ইতিমধ্যে ব্যক্তিসকলে জনাইছে যে ব্যক্তিসকলে ব্যক্তিগতভাৱে নিজে সহায় কৰিম বুলি কৈছে।
ব্যক্তিগত ভাৱে সহায় কৰিম বুলি কৈছে ন?
কোনোবাই হয়তো এশ টকা বা যিয়ে হওক এটকা দিলেও যথেষ্ট।
হয়, হয়, হয়।
সকলোৱে সহায় কৰিব।
হয়। বাৰু ঠিক